হেল্ল' অ, অবিনাশ। ভালনে তোমাৰ?
ভালেই তোমাৰ?
অ, মই আছো বাৰু অ, কি কয় মই এটা কথা কাৰণে ফোন কৰিছিলো তোমাক। এ আমাৰ এতিয়া গৰম বন্ধ চলিছে ন, আমি অকৌ ক'ৰবাত ফুৰিব যাব লাগিছিল নহয় বাৰু কথাটো।
অ', হয় বাৰু ময়ো সেইটোৱে ভাবি আছিলো বাৰু।
অ, এতিয়া কি কয়, ইটা, মই ভাবিছো কি মানে-আ-ভাবিছো, কি আমাৰ ক'বাত ওচৰৰ পজৰে যাওঁ বুলি ভাবিছো। ওচৰে-ওচৰে মানে ওচৰে-পচৰে।
অ, ওচৰে-ওচৰে ক'ত যাব পাৰি বাৰু?
ক'ত যাব পাৰি? ভা, এনেকা আছে বাৰু ওৱাটাৰফল-চটাৰফলৰ ওচৰত বাৰু, আমাক কি কয় আৰু দুটামান লগ হ'লে ভাল আছিলে বাৰু।
অ', সেইটো হয় বাৰু। সেইটো পাতি চাম বাৰু। লগৰকেইটৰ লগত।
কি মানে, আমাৰ এটা জেগা আছে ওচৰতে, মানে কাকচাং বুলি কে। আমি তাত যাব পাৰোঁ। জেগাতটো বহুত ভাল। এনেকা ধুনীয়া মানে, ধুনীয়াও আছে ঠাণ্ডা পানী আছে, ঠাণ্ডা-ঠাণ্ডা বতাহ মাৰে। তা-এনেকা -এনেকা সময়ত গ'লে ভাল লাগে মানে আমাৰ। মই সেইটো কাৰণে ভাবিছোঁ বাৰু, তুমি কি কোৱা?
আজিলৈকে যোৱা নাই। মইও যাম বুলি ভাবিছো কেতিয়াবা।
তুমি-তুমিও যোৱা এটা আমাৰ কাৰণে ভালে হ'ব। তেতিয়াহলে মানে, এতিয়া আমি ধুনীয়া গোটেই তুমি-তুমি এবাৰ তুমি চাই আহিব পাৰিবা। আমিও অকণ গৰমত এনেকা ভাল লাগিব, অকণ ঠাণ্ডা-ঠাণ্ডা পাম এনেকে আমি।
অ', হয় বাৰু। বাৰু, এইটো চবকে লগৰকেইটাক সুধি পিনে যাব পাৰি।
সেইটোৱে, মানে আৰু কি কয়, যে জেগাটো মানে ইমান এনেকা-আ-উম বহুত বাজে- ব্ৰাজে-বাজেট ফ্ৰেণ্ডলি হয় মানে। ইমান একো বস্তু ইমান এনেকা মানে দূৰ নহয় না। সেইকাৰণে আমাৰ ইমান পইচা খৰচ নহয় মানে। আমি এদিন গৈ পেলাই ঘূৰি আহি পাৰে খাব পাৰে আমাৰ ট্ৰিপটো মানে। সেইকাৰণে গম পাইছ, একদম বেয়া নহ'ব।
অ', ভালে আছে।
আৰু মই, আৰু-টা ভাবিছিলোঁ কি মানে, এনেকা ঠাণ্ডাৰ-তাণ্ডৰ এটা ট্ৰিপ যাম বুলি ভাবিছিলোঁ। এই কি কয়, ভাবিছিলোঁ কি মই আমি তালৈ যাব লাগে। কি কয়, অৰুণাচল যাব লাগে বুলি ভাবিছিলোঁ মই। তুমি কি কোৱা?
অৰুণাচল। অ', অৰুণাচল বহুত ধুনীয়া জেগা। অ', যাব পাৰি।
ভাল আছে এনেকা আমি যাব পাৰিম। আৰু মানে কি কয়, এনেকা যোনটো ঠাণ্ডা দিন থাকে নহয় তাত এনেকা বৰফো পৰে বুলি শুনিছোঁ ম অৰুণাচলত।
অৰুণাচলত বৰফ পৰে নি?
যিমান শুনিছোঁ মানে এনেকা ঠাণ্ডা দিনত বোলে বৰ-বৰফো পৰে। আমি তাত গৈ ফুৰিব ভালে লাগিব মানে!
অ, মই গৈ পোৱা নাই আজিলৈ ত' ইমান গম নাপাওঁ।
উম, সেইটো হয় বাৰু আৰু তুমি যাব পাৰা। তুমি-তুমি এতিয়া ইটো কথাত গ লেহে গম পাবা, তুমি এতিয়া নগ'লে গম নাপাবা তুমি নহয়।
অ', সেইটো কথাটো ঠিকেই কৈছা দেই।
অ, আমি তাত এনেকা অৰুণাচল বহুত জেগাত ধুনীয়া জেগ-ধুনীয়া যাব জেগা আছে। জেনেকুৱা আমাৰ জিৰ' ভেলী আছে। আমাৰ-আমাৰ অৰুণাচৰ মেইন কেপিটেল আছে ইটানগৰ। এনেকা বহুত জেগা আছে চা-চাব পাৰিম আমি। অৰুণাচল মানুহকেইটাও ভাল আছে বোলে দেখাত আৰু আমি তাত গৈ ভালেই পাম বুলি লাগিছে মই যিমান গম পাইছোঁ মই।
অ', যাব পাৰি বাৰু।
তাৰপিছত কি কয়, তাত যদিবা যোৱা হোৱা হয় আমাক খোৱা-বোৱাতো কি হ'ব, বাৰু তেতিয়াহ'লে তাত?
খোৱা-বোৱাতো, তাত তেনেকা হোটেলতো আছে চাগে, তো সেনেকে চাব লাগিব। হোটেল কেইটাৰ সুধি চাব লাগি ব সবৰ কাৰণে হ'বনে নহয়।
হোটেলটো এনেকে গৈ পেলাই এনেকা আমি এনেকে একো নাই আমাৰ ধাবা পালে ধাবাটা পালে,
অ' খোৱাটো ইমান খোৱাটোত ইমান কিবা নাই বাৰু।
কিবা?
অ' খাবলেতো পাই যাম, খাবলে দিগদাৰ নাই। যদি থাকিব লগীয়া হয়। সেই তেওঁৰ সেইটোকাৰণে অলপ বিচ
আমি এনেকুৱা হ'মস্তে লৈ লৈ হৈছে, কিবা এটা এটা কৰি ধুনীয়াকে থাকিব পাৰিম এনেকে।
অ', সেইটোৱে, হোটেল-হোটেল বা ৰু ৰুম থকা এনেকুৱা ঘৰ আছে যদি ভাড়াঘৰত সোমাব লাগিব।
সেইটোৱে আৰু মই এটা কথা ভাবিছিলোঁ কি আমি আমাৰ ডিগ্ৰীটো কমপ্লিট কৰি পেলাই মানে আমি ভাবিছিলোঁ কি মই-আমি এনেকা জাপান-চাপান ট্ৰিপ যাব লাগিছিল নেকি।
জাপান ট্ৰিপ? জাপান ট্ৰিপ পাৰি বাৰু, জাপানলৈ যোৱাটোতো আৰু সপোনে আৰু।
এইটো সপোন আছিলে, সেইকাৰণে মানে আমাৰ অকমান যাব লাগিছিল বুলি ভাবিছিলো মই।
অ! সেইটো বাৰু, ইমান কিবা নাই প্ৰব্লেমতো নাই, যাব পাৰি চবেই লগৰকেইটাক সুধিব লাগিব। কোনে কোনে যায়। নে নাযায়।
মইত কি কয়, যাম ন গ'লে মানে তাৰ বহুত বস্তু চাব আছে মানে, তাত আমাৰ এনেকুৱা চেৰী ব্লুসম গছকেইটাও আছে, তাতে এনেকুৱা স্প্রিঙ সময়ত কিমান ধুনীয়াকৈ এনেকৈ দেখিচাই নহয় তুমি নহয় ন, কিমান ভাল লাগে চাবলৈ। চতা দালা মাউফুজি আছে, তাৰপা আমাৰ টকিঅ' আছে, অচাকা আছে, ইমানে এ ভাল ভাল জেগা আছে চাবলৈ।
অ' সেইটো হয় বাৰু বহুত ধুনীয়া, ধুনীয়া জেগা জেগা আছে।
ৱেদাৰ টো বহুত ধুনীয়া হয়, আমি তাত গৈ এনেকৈ চাবলৈ মানে এনেকৈ তাতে সিহঁতৰ স্প্ৰীং ফেষ্টিভেলো হয়। এনেকৈ তাত মই এইবোৰ চাব কাৰণে আমি চাব পাৰিম বহুত ধুনীয়া, ধুনীয়া এনেকৈ আকৰ্ষণিক জেগা আছে তাত।
অ' সিহঁতৰ কালচাৰবোৰ আমি শিকিব পাৰিম। গৈ। বুজিছো বাৰু কি।
উম তুমিও অকণ কিবা এটা কোৱা মানে, মইও শুনো তুমি কত যাব মন আছে তোমাৰ।
উ! আহ! প্লেনটো তুমি বনাইছা সেইটো প্লেনিংটো এতিয়া, এতিয়া লগৰবোৰক চবকে মাতিব লাগিব সুধি চাব লাগিব। সিহঁতিও, সিহঁতৰ যদি মন নাই তেতিয়াহ'লে কব নোৱাৰিটো।
সেইটো হয়, সেইটো হয় গম পাইছোঁ বাৰু।
সিহঁতক সুধি চাম, যদি সবে যাম বুলি কয় তেতিয়াহলে আমি প্লেন টো, বাজেট কিতা চব মিলাম। তাৰপিছত, এদিন মিলাই যাম আৰু লগৰ কেইটা
এদিন মিলাই তেনেকে যাও ওলাব মান কেলে কি তুমি চোৱা, তোমাৰ এনেকুৱা লাইফত তুমি সদায় এনেকুৱা চান্স নোপোৱা তুমি। ততোমাৰ এতিয়া সদায় তোমাৰ এনেকৈ কিবা ওলাবলৈলে হয়ত সদায় চান্স নাপায় না। সদায় লাইফটো না থাকে আমাৰ এনেকুৱা চিৰিয়াছলি লাইফ টো লাহে লাহে আহি আছে। তেনেকৈ চিৰিয়াছ হৈ যাব তেতিয়া আমি ওলাব নোৱাৰিমা সেইকাৰণে তুমি যেতিয়া চান্স পোৱা তুমি সদায় তুমি এনেকে ওলাই অকণ নিজৰ লাইফটো অকণ ফূ্তি কৰিব লাগে। সদায় অকণ লগৰবোৰ অকণ টাইম স্পেণ্ড কৰিব লাগে।
উম!
তুমি এতিয়া, তোমাৰ এতিয়া হাইৰচেকেণ্ডেৰী পঢ়ি হৈছে। তুমি এতিয়া অকণ টাইম পাইছা, অকণ ওলাই যাব লাগে সেইটো সময়তে।
অ! গৰম বন্ধত এনেকে ওলাবতো ভাৱি আছিলোঁ। এতিয়া তুমি ক'লা যদি এতিয়া যাম আৰু।
সেইটোৱে, তাহাঁতি মানে কি, যদি মানে যদি আমি এনেকে নুলাও, এনেকা আমি ঘৰতে বহি থাকো, আমাৰ এনেকে একো নহ'বও ন, আমাৰ-আমি একো বাহিৰৰ কথা আমি একো গম নাপাম। আৰু জীৱনটো আমি এনেও এটাই পাইছোঁ, তেতিয়া আমি সেইটোত পুৰা মানে ফুৰিব ভালকৈ ফুৰিব মিলিব লাগে না আৰু কি কয় এতিয়া এনেও যদি আমি এতিয়াই নোলাওঁ পিছত আমি কেতিয়া ওলাম, পিছত এনেও লাইফটো এনেকুৱা নহয়, আমাৰ চিৰিয়াচ হৈ যাব, ওলাব নোৱাৰিম আমি ভালকে না। তুমি কি কোৱা?
ঠিকেই কৈছা বাৰু।
উম, সেইটোয়ে মই ভাবিছো সেই সেইকাৰণে ভাবিছো কি মানে মই ভাবিছো মানে আম আমাৰ গোটেইটা ভালৰ কাৰণে ভাবিছোঁ আমি গোটেইকেইটা পৰা ওলাই যাওঁ ভালকে বোলো।
চিনি পাইছা নে? অ', মামা ঘৰত আছিলি নিকি? অঁ, কি কৈ আছিলে?
সেইটোয়ে, আমি যাব লাগে। চবে এতিয়া, কলেজ বোৰো বেলেগ বেলেগ গুচি যাবত। একেলগে। এবাৰ চবে মিলি অলপ ফুৰিব যাম।
মই সেইটো মই সেইটোৱে ভাবিছিলো, মানে মই চাবৰ ভালৰ কাৰণে ভাবিছিলো মই এইটো তুমি কি কয় তোমাৰ কি মানে তোমাৰ কি আছে তুমি তোমাৰ ভাল লাগি
শুনিতো কথাটো ভালে পাইছো বাৰু। ময়ও যাম বুলিয়ে ভাবি আছিলো কিন্তু কেনেক সেইটো প্লেনিংটো তুমি কথাটো কৈ দিছা যদি সেইটোৱে আমি মিলি কিনে যাব পাৰিম।
ত' মই তোমালোকে তুমি চিন্তা নকৰিবা মই চব মই ক'ত থাকিব লাগে ক'ত খাব লাগে ক'ত কি চাব লাগে কি এনেককা টুৰিষ্ট এট্ৰেকশ্যন স্পট আছে তুম চিন্তা নকৰিবা মই চব চাই ল'ম তুমি অকল আমাৰ ওলাবা দেই মানে তুমি তুম যদি আমাৰ ওলা মোৰ বুতনেকা মোৰ মনটো বহুত ভাল লাগিব মানে গম পাইছা তুমি!
তোমালোকে এনেকে কথা কেইটা ভালকে মোৰ কাৰণে বাজেট কেইটা মিলাই দিবা ত' তাৰপিছত আমি যাম আৰু, মিলিলে বাজেটটো।
নকবা তুমি গ'লেহে ভাল লাগিব না, চব লগৰ গ'লে ভাল লাগে। তেনেকৈ যদি এটা থাকি যায় বেয়া লাগে নাই মনটো সেইটো সবহ চবেহঁতে লগত থাকিব লাগে আমি- আমি। তেওঁ হ'লে আমি আক সহায় কৰিব লাগিব নিজৰ এক আমিকেইটাই সায় কৰিব লাগিব লগৰ সদায় লগত -লগত থাকিব লাগে ন।
আহ', - আহ', বাকী ঘৰত ভালনে?
স তোমাৰ ভাল আছিনে চবৰ?
অহ ', আমাৰো ঘৰত চবৰ ভালেই আছে। খানা চানা বনোৱা হৈছে নে? খানা বনাোৱা হৈছেনে তোমালোকৰ?
মই হোৱা নাই এতিয়া লকে কাৰণ এতিয়ালৈকে বাৰ মাহ অকণ সময় আছে আমি এক দেৰিকে খাওঁ না খান্ডাটো।
হ'ব বাৰু। বনাই আছে।
অহ', নাই ৰখা আৰু কণ আৰু একিনিশা কথা পাতি লওঁ আমি নহ'লে মানে মোৰ কথা একখন জানিব মন নাছিলে মান তোমাৰ মানে কি কয় তুমি যদি যোৱা মানে হয় তেতিয়াহ'লে তুমি কেতিয়াকৈওলাম বুলি ভাবিছা বাৰু?
চুকা।
হাহ',
যাম, কত কমি- জাম বন্ধ গৰম বন্ধ যাব পাৰি। ডেতটো চাব লাগিব। চবৰ -চবৰ চবে যেতিয়া সময় পাব যিদিনাখন চবৰ সময় ওলাব তেতিয়া আমি যাম কথা পাতি।
হব লাহে লাহে একো দিকদাৰ নাই। তেতিয়াহ'লে ঠিক আছে দিয়া মই কলটো ৰাখিছো এতিয়া তুমি তুমি মোৰ যেতিয়া তোমাৰ যোৱা হয় না, ন ৰখা - ৰখা তুমি তোমাৰ যেতিয়া যোৱা হয় তেতিয়া মোক কল কৰিবা তুমি
মোৰ কাম অলপ আছে মই তোমাক পাছত কল কৰিম।
ঠিক আছে জাও দিয়া, ঠিক আছে। তুমি এখন অসুবিধা অহ', ৰাখি দিয়া আৰু দুই মিনিট। হৈ যাব দিয়া।